হেল্ল'?
হেল্ল'? কি কৰি আছে আপুনি? কি খবৰ আপোনাৰ?
ভালে এনেই বহি আছো তুমি?
মই শুই শুই ফেনৰ তলত বতাহ খাই আছো, কিবা খালা?
খাইছো, চাহ খালো অলপ আগত।
উম' তোৰ তোমাৰ ঘৰ ক'ত আছিল?
আমাৰ ঘৰ হাজো।
অঁ বহুত দিনৰ পৰাই ভাবি আছোঁ হাজোলৈ এদিন ফুৰিব যাম। যিহেতু তুমি হাজত থাকা, তেতিয়াহ'লে তুমি কাম কৰা তুমি হাজোৰ বিষয়ে অলপ মোক কোৱাচোন।
হাজোৰ বিষয়ে কম।
উম'
হাজো, হাজো তুমি আহা নাছিলা নেকি?
মই গৈছিলো, তথাপি তুমি তুমি যিহেতু তাতে থাকা তুমি ভালকে জানা হাজোৰ বিষয়ে। মই জানো, হাজো অসমৰ কামৰূপ জিলাত অৱস্থিত।
উম' উম'
আৰু এইখন বহুত প্ৰাচীন ঐতিহাসিক কাৰ- ধৰ্মীয়ভাৱে গুৰুত্বপূৰ্ণ ঠায়।
উম'
এইখন তোমাৰ গুৱাহাটীৰ পৰা চাগে ত্ৰিৰিছ- টো থাক মানে দূৰত অৱস্থিত অঁ। আজে কি বুলি কয়? কোৱাচোন।
হাঁ'
হাজোক কি বুলি কোৱা হয়?
হাজোক কি বুলি কোৱা হয়?
অঁ' হাজোক সম্প্ৰতিৰ নগৰী বুলি কোৱা হয়।
অঁ'
কাৰণ, এইয়াত হিন্দু মুছলিম বৌদ- ধ তিনিটা ধৰ্মৰ মানুহে সমানে শ্ৰদ্ধা কৰা পবিত্ৰ স্থান আছে।
অঁ'
তুমি কোৱাচোন, হাজোৰ বিষয়ে অলপ।
হাজোৰ বিষয়ে কম।
উম'
হাজোৰ বিষয়ে এতে মানে হেৰি আছে-
দিয়া দে মই গৈ আছোঁ, দিয়া আচলতে- ত'এ কথাটো হ'ল সাজো হল তিনিটা ধৰ্মৰ- সংগমষ্টল। যত, তোমাৰ হিন্দু মুছলিম সকলো মানুহে একেলগে থাকে। তুমি কোৱাচোন হাজোৰ আটাইতকৈ বিখ্যাত ঠাইবোৰ কি কি?
হাজোত মানে সেই আছে মাধৱ মন্দিৰ আছে পুৱামক্কা আছে। তাৰপিছত কেদাৰনাথ মন্দিৰ, তাৰপিছত আছে- কি আছে আৰু? গণেশ মন্দিৰ আছে।
উম বদনাচল পাহাৰো আছে গম পোৱা নে নাই?
হাঁ হাঁ!
মদনাচল পাহাৰো আছে তাতে।
অঁ' মদনাচল পাহাৰ আছে।
উম' তোমাৰটোটো হাট-
এতে বহুত মানুহে মানে- ত' হেৰি আহে চাব আহে এইবিলাক মাধৱ মন্দিৰত আহে, বহুত দূৰৰ দূৰৰ পৰা মানুহ আহে। আৰু- বহুতে বিশ্বাস কৰে মানে, ইয়াৰ লগত মানে বুদ্ধ ধৰ্মৰ সম্পৰ্কীয় মানে বৌদ্ধ ধৰ্মৰ বেছিকে সম্পৰ্কীয় মানে। হেৰিতে আছে হয়, কি মাধৱ মন্দিৰটো? বুদ্ধ ধৰ্মৰ লগত বেছি সম্পৰ্ক মানে হয়েই। আৰু পুৱা মক্কাটোতো আমাৰ সেই মুছলমানৰ বেছি মুছলমানে বহুত বিশ্বাস কৰে, এইটো মানে কিবা মনৰ আশা চখা মানে কিবা পুৰণ হয়, তাই হেই কাৰনে দান-দক্ষিণা কৰে আৰু।
উম, মুছলিম ধৰ্মলম্ব মানুহৰ ধৰ্মীয় স্থান বুলি কোৱা হয় মানে পোৱামক্কাটোক। তোমাৰ সেই হয়গ্রীব মাধৱ মান্দিৰ টো তোমাৰ ক'ত আছে জানা মণিকোট পাহাৰৰ ওপৰত আছে। আৰু গণেশ মন্দিৰ ক'ত আছে জানা নাই?
গণেশ মন্দিৰ।
উম।
গণেশ মন্দিৰ, আহ, নাজানো।
গণেশ মন্দিৰ আৰু মদনাচল পাহাৰ আৰু বহুতো যে ঐতিহাসিক স্থান আছে মানে ঠাই আছে, যিবোৰ মানে হাজোত অৱস্থিত। তুমি কোৱাচোন, হাজোৰ ইতিহাসটো কিমান পুৰণি? কিমান বছৰ ধৰি হাজোৰ ইতিহাস চলি আছে?
হাজোৰ ইতিহাসটোতো বহুত শ-শ বছৰ পুৰণি। অ, এতে হা! বিভিন্ন, অ, বিভিন্ন ৰাইজে ইয়াত মন্দিৰ দল আৰু অন্যান্য মানে স্থানৰ পৰা নিৰ্মাণ কৰা হৈছে এইটো মানে সেই হাজোতো।
অ, ইয়াত যেনেকে তোমাৰ পাল, কোচ, আহোম সকলো ধৰ্মৰ মানুহে বস-বাস কৰে আৰু এইটো সেই, সেই সময়তে এইটো ঠায়ত গুৰুত্ব বহুত আছে। তুমি আৰু এটা কথা কোৱাচোন, হাজোত যিটো পৰিৱেশ, সেইটো পৰিৱেশ
উম। সাজু মানে হাজোত আমি পাহাৰৰ ওপৰৰ পৰা চালে এতিয়া সেউজীয়া একদম ধুনীয়া খেতি-বাতি বা ধুনীয়া মানে গছ-গছনিবিলাক চালে মানে বহুত ভাল লাগে আৰু ইয়াতে। আৰু বিল, আহ, খাল-বিল আছে, হাজোত। প্ৰাকৃতিক সৌন্দৰ্য মানে দেখাত ধুনীয়া আৰু এতে হাজো।
অঁ। মই জানা মতে, হাজো খনত তোমাৰ শীতকালত ইয়াৰ যিটো সুন্দৰতা আৰু বেছিকৈ জাকত জি জিলিকা হৈ উঠে মানে আৰু।
উম'।
আৰু তোমাৰ হাজোখন শান্ত পৰিৱেশো হোৱাৰ বাবে ইয়াত বহুত দূৰ-দূৰণিৰ পৰা মানুহে বিশ্ৰাম, মানে বিশ্ৰাম আৰু ভ্ৰমণ কৰিবলৈ আহে।
উম'।
তুমি এ জানা নাই, হাজো মানুহৰ জীৱন-ধাৰণ প্ৰণালী কেনেকুৱা, কোৱাচোন তাৰ বিষয়ে।
উম'। এইয়াৰ, ধ, মানে, বেছিভাগ মানুহে হেই কৰে, কৃষিজীৱী বা মাছ ধৰা। তাৰপিছত, হস্তশিল্পী মানে এই হাতে কাপোৰ বয়, তাৰ পিছত, অ, মানে, এইবিলাকৰ লগতে জড়িত।
আৰু যে, মই জানা মই য'তে সাধু মানুহবোৰ, তোমাৰ সেই আন্তৰিক আৰু অতিথি-পৰায়ণ, আৰু সংস্কৃতি-প্ৰেমিক বহুত, ইয়াত তোমাৰ বিহু, ঈদ, দুৰ্গা পূজা আদি সকলো উৎসৱ সকলোৱে, মানে, একেলগে পালন কৰে।
হম', হম',
তুমি সেই কোৱাচোন, পৰ্যটকৰ বাবে হাজত কি কি সুবিধা আছে? তুমি গম পোৱা নে নাই?
পৰ্যটকৰ বাবে, এই হাজত, মানে, যাতায়াত, মানে যাতায়াত বহুত, মানে, সহজ, আৰু ইয়াতে গুৱাহাটীৰ পৰা বাছ, টেক্সি বা ব্যক্তিগত, মানে, গাড়ীৰে, মানে, সচৰাচৰ, মানে অ', যাতে, মানে, আমি যাতায়াত কৰিব, আৰু
এ, তোমাৰ সেই হাজোত চাগে হোটেল, লজ, ৰেষ্টুৰেণ্ট আৰু বজাৰো আছে ন।
অ', আছে।
কথাটো, মানে, কি সাধো, বহুত সহজ-সলভ। আৰু ইয়াত, তোমাৰ পৰ্যটকসকলে অ', তাৰেই যিবিলাক স্থানীয় খাদ্য, সাংস্কৃতিক, ঐতিহাসিক এ, যিবিলাক বস্তু আছে, সেইবিলাক উপভোগ কৰিব পাৰে, ভালকে মানে আৰু।
উম', উম,
তোমাৰ মুখৰ পৰা হাজোৰ বিষয়ে কথাটো শুনি বহুত ভাল লাগিল, সেইকাৰণে আমি মানে, বহুতো মানুহে কয়, হাজো অকল ধৰ্মীয় স্থান নহয়, ইয়াত
হম',
উম', গোটেই অসমৰ ইতিহাস, সাংস্কৃতিক সম্প্ৰীতি আৰু সাংস্কৃতিক সৌন্দৰ্য, মানে, এটা
অ', অ, অ, তুমি পুৱোৱা মুখত তেতিয়া আহিছিলা ন?
পোৱামককত মই এবাৰ গৈছিলো। অ', বহুত দিন আগত, যিহেতু মই গুৱাহাটীত থাকো, মই গুৱাহাটীত পৰা জালুকবাৰীলৈ যাব লাগে, জালুকবাৰীৰ পৰা মই ত, চাগে তোমাৰ হাজোৰ পোৱা, মুঠো বিশৰ পৰা পঁচিশ কিলোমিটাৰ দূৰত হ'ব, ত আমি ইয়াৰ পৰা বাছত উঠিলো, বাছত উঠি, কেনে আমি পুৱা মক্কা পালো। ক, মানে, পাখমাৰা পালো, পাখমাৰাৰ পৰা আমি স, পাহাৰেৰে উঠি উঠি, পুৱা মক্কা যাব লাগে অ', তলৰ পৰা ওপৰৰ চাগে চাৰি কিলোমিটাৰ হ'ব, যোৱা ৰাস্তাত আমি বহুত গছ-গছনি বহুত, কিবা-কিবি পালো, আৰু হাজোত যাই আমি তাৰে কিছুমান থলুৱা খাদ্য হাতে, সেইবোৰ খালো আকৌ, চাহ অলপ খালো, খাই, কিনে আমি ওপৰত গ'লো যোৱা পিছত তাতে অলপ নামাজ পঢ়িলোঁ। তাতে এইটো কথা আছে এ তাতে এখন অ মানুহৰ কবৰ পায় যিটো জীয়াৰত কৰিলে মন সম্পূৰ্ণ হব বুলি ভবা হয়।
উম
সেইটো আমি সেই কৰিলো জীয়াৰত কৰিলো। আৰু তাতে মুছলিম ধৰ্মৰ মানুহে এটা কথা ভাবে দিলো আমাৰ হজ মানে চৌদি আৰবৰ যিটো হজ হয় ত হজৰ চাৰি ভাগৰ এক ভাগ এক ভাগ মনৰ আশা পূৰ্ন হয় বুলি ভাবি লোৱা হয়। তুমি জানে হাজোৰ মেলা কেতিয়া হয়?
হাজোৰ মেলা জানুৱাৰী, ফেব্ৰুৱাৰী মাহতে হয়, ঠাণ্ডাৰ দিনত। তাতে মেলাটোত বহুত দূৰ দূৰণিৰ পৰা মানুহ আহি কিনে মেলাত আহে আৰু বহুতৰ মনৰ আশাও থাকে, সেইটো সময়ৰ কাৰণে মানে সেই কৰি থৈ দিয়ে, মানে মেলাটোত মানে কিবা কিবি, এ নামাজ চামাজ পঢ়ি কিজানি আৰু দান দক্ষিণা কৰে তাৰপিছ সেইকাৰণে মানুহে ইয়াতে আহে, চবৰ মনৰ আশা লৈ কিনে ইয়াতে আহে। জানুৱাৰী, ফেব্ৰুৱাৰী মাহতে হয় কিজানি!
যেতিয়া অ, হাজোৰ মেলাৰ সময়ত ব বহুত বৰষুণ দিয়ে, তাতে মানে ভিজি ভিজি তেতিয়া বহুত মানে জিকিৰ, জিকিৰ এইবিলাক বহুত গান গাই থাকে ৰাতি তিনি চাৰি দিন মান হয় সেইবিলাক আৰু
উম
তুমি হয়গ্ৰীৱ মাধৱ মন্দিৰত গৈছানে নাই?
মাধৱ মন্দিৰত গৈছিলো। মাধৱ মন্দিৰত এটা সেই আছে কি পুখুৰী আছে, আৰু তাতে চিৰি আছে, এশ কিমানটা নেকি চিৰি আছে হয়গ্ৰীৱ মাধৱ মন্দিৰত। সেই চিৰি বাই বাই মানে চবেই উঠে আৰু, উম ওপৰক লৈকে যায়। আৰু তলত এটা সেই চে পুখুৰী আছে, তাতে বহুত আগৰ আগৰ সেই মাছ গিলা, মাছ আছে, কাছো আছে সেইবিলাক মানুহে মানে, মানে যিবিলাক খাদ্য লৈ যায়, খাদ্য লৈ কিনে সেই কাছবিলাক মানে পানীত দিলে আৰু কাছ বিলাক কাষ চাপি আহে। চবেই দেখা পায় আৰু।
অ', জনপ্ৰবাদ মতে জনা যায় যে এই কাছ বিলাকক খোৱা বস্তু, কিবা বচ তু দিলে, নিজৰ মনৰ আশা পূৰণ হয় বুলি ভবা হয়। আৰু হাজোৰ হয়গ্ৰীব মাধৱ মন্দিৰটো হিন্দু ধৰ্মালম্বীৰ লগতে কি বৌদ্ধ ধৰ্মৰ মানুহেও বুলি ভাবে। যাৰকাৰণে তোমাৰ চোৱা এই নেপাল, ভূটান আ, ছিকিম, ছিকিমৰ পৰা বহুত মানুহে ইয়াত তীৰ্থ এক ভ্ৰমণ কৰিবলৈ আহে। বা মনৰ আশা পূৰণ কৰিবলৈ ইয়াতে গুচি আহে। তুমি তাতে উম, তাত তুমি কেদাৰনাথ মন্দিৰ গৈছিলা নে নাই, কেদাৰনাথ মন্দিৰ?
কেদাৰনাথ গৈছিলো। কেদাৰনাথ মন্দিৰত সেই আছে, ভীমৰ চাৰি আছে, তাৰপিছত বেওলা লক্ষিন্দ আৰু সেই আছে, মানে আগৰ যিবিলাক এনেকুৱা পুৰণি পুৰণি ছবি বিলাক সিহঁতে মানে সেয়া বনাই বনাই থৈ দিছে। মই ভীমৰ চাৰিটো চাইছিলো মানে, বহুত ডাঙৰ হয় আৰু এইটো
তুমি কেতিয়া গৈছিলা?
এই গৈছিলো কেইদিন উ মানে, দুই মাহ, তিনি মাহ আগত গৈছিলো কিজানি।
দুই তিনিমাহ আগত, এতিয়া যোৱা নাই আৰু? যাবা নে কেতিয়াবা?
উম যাম। এই বহুত গৰম না এতিয়া, সেইকাৰণে যোৱা নাই।
কেতিয়া যাবা তেতিয়াহ'লে?
হাঁ
কেতিয়া যাবা?
যাম কে, কেইদিনমান পিছত যাম আৰু।